অঁ, কি অঁ আছিলোঁ মই এনেই, আপুনি?
বাকী খোৱা বোৱা কৰিলে?
খোৱা বোৱা এই কৰা হ'ল দেই।
কিহে কৰিলে?
আজি নিৰামিষ ভাত আছিলে, লগত ডিম আছিলে বাৰু।
নিৰামিষে, মই খোৱাই নাই, মই বনাবলৈ লৈহে বনামহে এতিয়া।
অ', অ', হয় হয় ডিম আছিল হয় লগতে, উম উম বনাই হোৱা নাই?
অ', অ'।
ইমান উম গৰম চৰম কেনেকুৱা পৰিছে?
এই গৰমটো নকবা আৰু বহুত গৰম আৰু তাৰ লগতে কাৰেণ্টটো গুচি গ'ল। আৰু উম হয় সেইকাৰণে বাহিৰতো ওলাই ল'ব লগা হৈছে।
কাৰেণ্টটো গুচি গলে যে কি অসুবিধা হয় নহয় এতিয়া চাবলৈ গলে
এতিয়া আমি মই যে ভাত বনাই আছো এতিয়া যদি কাৰেণ্টটো গুচি যায় নহয় মই আৰু আনকি মোবাইলতো চাৰ্জ নাইকিয়া হৈ আছে।
তাকেইেতো, আজিকালি কাৰেণ্ট নহ'লে একো নহয় উম।
হয়। আপোনাৰতো ভাত তাত খালেই আপোনালোকে, শুবৈ হল আপোনালোকৰ, আপোনাৰটো প্ৰব্লেম নাই।
দেই উম।
হা
অ কাৰেণ্টটো আজৰি কৰাই দিলে ভালকে শান্তিকে ভাতকেইটা খাবলে।
আমোৰ আকৌ হেৰি উম উম। আপোনাৰ পৰা গম পাইছো আপোনাৰটো প্ৰেব্লেমে নাই খাই খতিয়া আমি আকৌ মোবাইলটো
হয় হয় উম
কাৰেণ্টটো আজিকালি অলপ থাকে যে কাৰেণ্টটো যদি ইমান প্ৰেব্লেম হয় আগতে কাৰেণ্ট নাথাকোতে মানুহ কেনেকৈ আছিলে গাঁৱৰ মানুহবিলাক এতিয়াতো
কি পোহৰতে আছিলে ন?
হয় হয় আমাকটো কৈছে তেতিয়াতো চাকি বোৰতে তাকে চাকিটো চাকিটোটো আমিও পাইছো, আমি সৰুতে সৰুতেওটো চাকি পাইছো।
হয় হয় পাইছিলো পাইছিলো। পাইছিলো পাইছিলো তেতিয়া পাইছিলো কিন্তু তথাপিও মানে এ বৰ এটা ক'ব লগা নহ'লে তাৰ দুদিন মানৰ মানে যেতিয়া নেকি আমাৰ গাঁৱত কাৰেণ্ট আহিছিলে তাৰ পিছৰ পৰাইটো সম্পূৰ্ণৰূপে বিজুলী চাকিতে যাব লগা হৈছে।
নাই নাই এনি টাইম নাথাকে নহয়, ধৰি লওক তেতিয়াহলেটো কাৰেণ্ট বহুত বহুত বহুত কটা কটি কৰে কাৰেণ্টটো এতিয়া যিটো অকমান দিব আৰু। ৰাতিপুৱা টাইমত অকমান দিব ৰাতিপুৱা টাইমত অকমান নিদিয়ে এইটো টাইমতটো কাটি থাকে কাৰেণ্টটো ৰাতি আকৌ সেইটামান বজাত দিব পাঁচটামান বজাৰ পৰা দিব সাতটামান বজালৈ।
তাকেতো।
তেনেকুৱা তেনেকুৱা প্ৰব্লেম কিন্তু পাইছিলো আগতে আমি আপুনাৰ কাৰেণ্ট তাৰপিছত টি ভিত আপোনাৰ ৰামায়ণ চাওঁ চাইপেলাই আকৌ সাতটা মান বজাত কিবা এখন দিয়ে যে সন্ধিয়া নামটো পাহৰি গলো, মাৰ লগতখন ৰখি থাকো তাৰপিছত আকৌ-
হয় দে, উম'।
সেইটো টাইমতে কাৰেণ্টটো গুচি যায়। তাৰ পিছত একেবাৰে নটামান বজাত আহে। তেতিয়ালে চিৰিয়েল খতম হয় স্কুল যাবলৈ পিছদিনাখন স্কুল থাকে লে গালি দিয় আৰু পিছত পৰি যাওঁগে আৰু কাৰেণ্টত কাৰেণ্ট অহাৰ পিছত কোডাল লাষ্ট- নহয় নহয় উম আপুনি আপুনি এই চাকি পোহৰত পঢ়ি পাইছে নে নাই?
পাইছো পাইছো কিয় নাপাম। চাকিত পঢ়ি পাইছো, গাঁৱলীয়া জেগা গাঁৱলীয়া ল'ৰা।
হয় হয় হয়, মোৰতো চাকি পোহৰত আপোনাৰ হয়, মোৰতো আগতে চাকিপোহৰত পৰি পেলাই চুলি-তুলি পুৰিও পাইছে। চুলি পুৰা গোন্ধ পাই থাকে, মাইহঁতি আহি পেলাই চাইহি, আহ মা হতি আহি চাইহি চুলিৰ পুৰা পুৰ খাই আছে অও গোন্ধাই আছে চুলি-তুলি।
তাকেটো চাওকচোন বাৰু কিমান এটা সমস্যা হৈ গৈছিলে ন? সবছে চাকি পোহত হেৰি কৰোতে।
তাকে তেতিয়াতো মোবাইল মোবাইল চোবাইল নাছিলে বলিহে, এতিয়াটো আমি মবাইলটো নহ'লে টো পাগলে হৈ যাও। মোবাইলতো চাৰ্জ দিবোলৈও কাৰেণ্ট নাথাকিলে তেতিয়া কেনেকুৱা অৱস্থা হ'ল নো বাৰু।
সেইটোৱে ন তাকেইতো আমি এইটো ক্ষেত্ৰত এ পাৰি পাৰি ন। বিজুলী কথা যদি কও, চাচোন বাৰু বিজুলী অহা অহা লাগে-লাগে কিমান আ দুুনীয়াখনে পোহৰ কৰি পেলালে ন?
তাকে, ঐ সেইটোতো কথা দে- এইটো বিজুলী অহা লগে লগে-লগে গোটেই দুনীয়াখন পোহৰ হৈ গৈছে এতিয়া। কিন্তু যেতিয়া মানে চাওকচোন যেতিয়া মানে আগতে বিদ্যুত বিজুলী বিদ্যুত নাছিলে বিজুলী কাৰেন্ট নাছিলে ত তেতিয়া মানুহ বিলাক কেনেকে আছিলে তেতিয়াটো ৰাতি ৰাতি হৈ যোৱাৰ লগে-লগে চাগে গোটেই হেৰিখন গোটেই গাওঁ খনে চাগে পুৰা আন্ধাৰত ডুব
হয়, জোনৰ বাহিৰে পোহৰ বাহিৰেতো আৰু বেলেগকেটো কৈ আৰু টো বেলেগতো পোহৰ নাছিলে যদি চাই।
নাছিলে, এ আমি মোৰে মনত আছে তেতিয়া আমি সৰু আছিলো যেতিয়া আমাৰ মা হতে মানে কি কৰে, যেতিয়া জোন জোনবাইৰ যেতিয়া ওলাই মানে যোনবাৰ যোনবাৰ ওলাই সেইবাৰত মানে আহ কাৰেণ্টটো নাথাকে বিচনিয়ে বিচি বিচি মানে অ ফেন নচলেটো কাৰেণ্ট নাথাকিলে। আৰ বিচনীয়ে বিচি বিছি আপোনাৰ আহ আন্ধাৰ মোন্ধাৰ ভিতৰত থকাতকে জোনৰ পোহৰত বহি থাকে। আৰু হেৰি বাহিৰত বহি থাকিলে মহ মহে কামোৰে অশান্তি ভিতৰত আকৌ গৰম। গৰম কিন্তু তথাপিতো মানে উপায় নাইকিয়া হয়তো। বহুত দেৰি মূৰত কাৰেণ্টো আহি যায়, কাৰেন্টটো আহি যোৱাৰ লগে-লগে চব মানুহ মানে মানে পুৰা দৌৰা দৌৰিকে আৰু ভিতৰলে যায় আৰু ফেনৰ হাৱা লবলে। সেইটো কিন্তু এইবিলাক, সেইবিলাক কিন্তু বহুত ডাঙৰ ডাঙৰ পুৰণি স্মৃতি আছিলে। এতিয়া বৰ্তমান স্মৃতি হৈ গৈছে এইবিলাক আজি আজিকালি দিনতো এইবিলাক নাপায়। আজিকালিটো আপোনাৰ এ আনকি মটৰ তাত হেৰি পৰ্যন্ত চব হেৰি দি কাৰেণ্ট দি কৰে। হয়', আজিকালি কাৰেণ্ট নহ'লে মানুহ
উম, আজিকালি কাৰেণ্ট অবিহনে একো নাই। আনকি গোটেই দিনটোৱে কাৰেণ্টৰ ওপৰত নিৰ্ভৰশীল। ন' এবাৰ কাৰেণ্টটো গুচি যোৱাৰ লগে লগে এনেকুৱা হৈ যায় যেন, গোটেই অ' টাইমটো যেন ৰখি গ'ল। চাবচোন আপুনি কেতিয়াবা। অ' কোনোবা দিনা যদি কাৰেণ্ট না-নাইকিয়া হৈ যায়, কেনেকুৱা লাগে দুুনীয়াখন। উম, ক'ব লাগিব ক'ব লাগিব এইটোৰ ক্ষেত্ৰত, অ' বিজুলী আমাৰ বহুত বহুত ক্ষেত্ৰত উন্নত কৰাইছে আৰু কামবোৰো জল্দি কৰাইছে।
হয়, হয়, হয় কথাটো ঠিকেই কৈছে। আজি আজিকালি কাৰেণ্টত কৰিব, অ' কাৰেন্টত কৰিব নোৱাৰা কাম একো একোৱেই নাই কাৰেণ্টটো অহাৰ পিছৰ পৰা, চব বস্তুৱে আজিকালি কাৰেণ্টৰ পৰাই যায়।
কৰিবই, কাৰেণ্টটোতে হ'ব আৰু সুবিধা হৈছে ন' এতিয়া আগতেটো অ' বিচনী মাৰিলেও কিমান মাৰি থাকিব হাত বিষাই যায়গে, আৰুটো আৰু লেমৰ বা চাকিৰ যিটো পোহৰ সেইটো পোহৰত মানুহে পঢ়িব নো- মানে পাৰিব পঢ়িব পাৰিছিলে তেতিয়া, কিন্তু বহুত কম পোহৰ, সেইটো পোহৰটো চকুটো ভাল হৈ নাথাকে। অ' কিন্তু আজিকালি যিটো পোহৰ মানে
অ'।
সেইটো কিমান স্পষ্ট পোহৰ।
একদম সঁচা কথা কৈছে।
আৰু এটাটো মেইনটো কাৰেণ্টে ভাল কাম কৰিলে, দূৰদৰ্শন। কাৰণ সেইটো কাৰণেটো আজি অ' বিভিন্ন খবৰটো পাই থাকো, মোৰ এনেকুৱা লাগে যেন আ' যোনটো আগতে যোনটো অ' নিউজ পেপাৰ ছিষ্টেম আছিলে ন' ঘৰে ঘৰে দিয়া। সেইটোতকে এইটো বেছি। বেনিফিটো আছে অ' যোনটো টি ভি ন'। মানে বহুত ক্ষেত্ৰত মনোৰঞ্জন কৰাও হয়, আৰু লগত অ' কথা বতৰাও জনা হয়। বহুত কথা শিকিছোঁ যদি কয়, উম, উম। আৰু এটা আনিলে আৰু এটা ক'ব লাগিব মোবাইল ফোন।
হয়, হয় মোবাইল ফোনতো এতিয়া বিদ্যুত অবিহনে মানে মানে মোবাইলটো অচল হৈ থাকিব ন' মোবাইলটো আৰু আজিকালিৰ দিনত মোবাইল নহ'লে মানুহ থাকিব নোৱাৰে। আৰু বিদ্যুত নহ'লে মোবাইল অচল ত' বিদ্যুত নহ'লেও মানুহ থাকিব নোৱাৰে মানে এতিয়া। এলিয়েনও কি ক'ব আৰু বিদ্যুৎ অবিহনে কোনো কাৰণত একো নহবই মানে বহুত ডাঙৰ এটা বস্তু এটা, জীৱনৰ মানে ই অবিচ্ছেদ্য অংগ হৈ পৰিছে বৰ্তমান।
উম, সেই হয়, হয় সম্পূৰ্ণৰূপে, অন্ধকাৰ বুলি ক'লেও বেয়া নহয়।
একদম, গোটেই, গোটেই পৃথিৱীৰ যিমান মানুহ আছে চবকে বিদ্যুতৰ আজিকালি মানে বহুত দৰকাৰ আৰু। যে যেতিয়াৰ পৰা বিদ্যুৎ, যেতিয়াৰ পৰা বিদ্যুৎ পাইছে আৰু, তেতিয়াৰ পৰা বিদ্যুৎ নহ'লে এতিয়া, এতিয়া বিদ্যুৎৰ ওপৰত মানে চব হেৰি হৈ গৈছে নিৰ্ভৰ হৈ গৈছে। উম, সম্পূৰ্ণৰূপে নিৰ্ভৰশীল, এতিয়া আজিকালিৰ দিনতটো আপোনাৰ আগতেটো কুঁৱা চুৱা আছিলে ন' আজিকালিটো ইমান কুঁৱা চুৱাৰ পৰা পানী তুলে নোতুলেটো মটৰেদি পানী তোলে, সেইটো কাৰণেও বিদ্যুৎ দৰকাৰ।
হয় হয়।
উম, তাকে পানী তুলা পা ধৰি, উম।
উম পানী গৰম কৰিবলৈ।
অ গৰম কৰা লেকে ভাবি চাওক, মাটিৰ পৰা পানী ওলোৱা পা ধৰি গৰম কৰা লেকে। উম।
গৰম কৰা লেকে, আকৌ পানী ঠাণ্ডা।
আৰু পানী চফা কৰা লেকে। আজিকালিতো চফা কৰা মেচিনো ওলালে, ভাবি চাওক, চবতো কাৰেন্টতে থাকে।
আৰু প্লাছ। হম হম, তাকে এইবিলাক বস্তু আৰু কি কব আৰু আজিকালিৰ দিনত আৰু। চব বস্তু মানে, বৈজ্ঞান বৈজ্ঞানেৰে সৃষ্টি কৰি পেলাই।
সৃষ্টি কৰিছে, হয় হয়।
তাকেহে, বিদ্যুতটো কিন্তু বহুত ডাঙৰ এটা শক্তি দেই এইটো।
বহুত ডাঙৰ শক্তি এইটো ক'ব গ'লে যেনেকে আ সূৰ্য শক্তি। বা বতাহ শক্তিৰ ভিতৰত বিজুলী শক্তিটো এটা মানে, মহান শক্তি ক'ব লাগিব। যিটো মানুহে আৱিষ্কাৰ কৰিছে ভাবি চাওক।
হয় হয় হয়, সূৰ্য শক্তিটো আপোনাৰ হেৰি। প্ৰাকৃতিক হয়, কিন্তু বিদ্যুতটো আপোনাৰ প্ৰাকৃতিক। মানুহে সৃষ্টি কৰিছে মানুহে বহুত চিন্তা চৰ্চা কৰিছে।
সেইটোৱে হয়।
ভাবি চাম, উমম।
তাকে, ইয়াৰ উ ইয়াৰ পাৰ্চেন যদি কেতিয়াবা ই নোহোৱা হৈ যায় নহয়। এতিয়া মানুহৰ জীৱনত আৰু এ
নাই নাই একো নহয়, আৰু মানে এনেকুৱা হ'ব, আহ মানে এটা, এটা এৰা ৰখি যাব যদি কয়।
উম উম।
মানে। যি যিটো হ'বলৈ গৈ আছিলে ভৱিষ্যত হবলৈ গৈ আছিলে সম্পূৰ্ণৰূপে স্তব্ধ হৈ যাব, বিজলী নেট, উম, তাকে, বিজুলী। বহুত হেল্প কৰিছে দেই আমাক।
তাকে হে বিজুলীৰ অবিহনে মানে জীৱন ভৱিষ্যতৰ জীৱন চিন্তা কৰাতো, অসম্ভৱ হয়।
অসম্ভৱ সম্পূৰ্ণৰূপে অসম্ভৱ, উম।
কাৰেনটো, আহিলে নে এনেই আছে এতিয়া।
আমাৰ কাৰেণ্টটো বৰ্তমানলৈকে অহা অহা নাই দেই, আৰু আধা ঘণ্টামান মূৰত আহি যাব চাগে দেই মানে, গৰম দিন যিহেতু হৈ আছে ন, সেইকাৰণে চাগে অলপ। অঁ মেচিনবোৰ চাগে অলপ হেৰি হ'ব পাৰে চাগে। সেই কাৰণে অলপ চাগে সিহঁতক ৰেষ্ট দিও বুলি দিব পাৰে, কাৰণ মেচিন বস্তু উম। হয় হয়, আহিব আহিব আহিব আহিব হয়। তেন্তে, ঠিক আছে নহলে নে কি। হয় হয়, মই তাকে ভাবিছো আৰু অঁ। কাৰেণ্টটো অহাৰ লগে লগে হোমগে আৰু এতিয়া। নহ'লেতো উপায় নাই, উম, আৰামত শুব পাৰিম। অ ফেনৰ তলত, ঠিক আছে ঠিক আছে হ'ব হ'ব মোৰো ভাল লাগিলে। উম উম।